অ' কি কৰিছা?
এ শুই আছো। তুমি কি কৰিছা?
ময়ো শুই আছোঁ, ভালে আছা?
হয় ভাল। ভাত খাইছা?
ভাত খালো, তুমি?
মই খালো।
অ'। স্কুলৰপা আহিলো। অকমান, এনেই জিৰণি ল'লো। তাপা ভাত খালো। এতিয়া আকৌ অকমান শুইছো, গৰম আমাৰ ফালে বহুত গৰম। তোমালোকৰ ফালে কেনেকুৱা গৰম?
নাই আজি অকমান ঠাণ্ডা আছে গোটেই দিনটো আজি বৰষুণে দিছিলে। আৰু এতিয়া? বতাহ পুৰা বতাহ দি আছে।
আমাৰ ফালেও বতৰটো অকমান গোলা কৰিছে, বৰষুণে দিয়ে নেকি! হ'লেও গৰম মানে গৰমৰ দিন মানে বতৰ যেনেকুৱাই নহক গৰম মানে লাগিয়ে থাকে। গছৰ তলত গ'লে ন বতাহ পালে অকমান ভাল লাগে। ৰুমৰ ভিতৰতো গৰমেই লাগে। থাকে ফন চলি থাকিলেও
এনে ওলাই যোৱা নে আবেলি টাইমত।
ওলাই যাওঁ। যিহে গৰম এনেই ওলাই যাওঁ ৰাস্তালৈ হলেও এনেকে বতাহ অকণ দি থাকিলে গছৰ তলত হলেও তেনেকে ভাল লাগে ।ৰুমৰ ভিতৰত আৰু এনেকে সোমাই থাকিব নোৱাৰি।
ইহ মইও যাওঁ কেতিয়াবা আবেলি। টাইমত। ধৰা বেছি ৰ'দ দিল নাযাওঁ।
উম। গছৰ তলত বহিলে কোৱা
এনেই গছ গছনি কেনেকোৱা ধনৰনৰ সেইফালে ৰাস্তা চস্তাত?
এ আজিকালি মানে ৰাস্তা বনাই আছে নাই, গছ মানে বহুত কাটিছে সেইটো কাৰণে গৰমতো মানে বহুত বেছি। যে কৰবাত গৈ থাকিলেও তুমি আগতে তোমাৰ গছ সিমান থাকে চাহ দেখি পেলাই অকমান ৰলেও ভাল লাগে, আজিকালি সেইটো কাৰণে মানে বহু বেয়া।
হয় গছ ৰুবও লাগে সেইকাৰণে বেছিকে।
উম আমাৰ ঘৰতো ইয়াত গছ বেছি নাইেই তোমালোকৰ ঘৰত গছ?
গছ আছে আমি ৰুই থাকো মইও ৰৌও আমাৰ ঘৰতো চবেই।
আমাৰ ৰৈছোঁ আমাৰ থাকিলে ভাল।
হয়।
গছ গছ গছনি থাকিলে ফল থকা গছ হলেতো ফলৰ গছ হলেতো ফলো খাব পাৰি চাহো পালো ভালো লাগি থাকে। আকৌ এনেই গছ আচলে অকমান গৰমৰ দিনত কিমান ভাল।
হয়, সেইকাৰণে আমি যিমান পাৰো গছ গছনি বেছিকে ৰুব লাগে। এনে কি কি গছ আছে তোমালোকৰ ঘৰত?
এনেই পাতল গছ ইমান নাইও আৰু বেছি গছ আমাৰ ঘৰত তামোল গছ আছে।
অঁহ।
কলগছ আছে, আৰু আম গছ আছে, আৰু কি গছ আছে নেমু টেঙা,
হয় নিজৰ ঘৰত থাকিলে ভাল।
দুটামান লগাইছিলে সেয়া হৈছে অকমান। এতিয়া ডাঙৰ হোৱা নাই মানে বেছি হৈ আছে মানে পুলিটো আৰু সিদিনা নিম গছ এজোপা লগাইছো ।আকৌ ছাগলীয়ে খাই পেলাই এনেকে ভালকে হেৰি কৰি থৈছো গজোপা এতিয়ালৈকে ভালেই হৈ আছো কি হয়। মোৰ কিচনাচোড়া গছজোপা ইমান ভাল লাগে যেতিয়া ফুল হয় ইমান ধুনীয়া ভাল লাগে আৰু চাহ দিয়ে গছো ছাতি নি নিচিনা হৈ যায় যে। বতাহ দি থাকিলেও ভাল লাগে বহিলেও মানে বেলেগ গছতকে মই কি আৰু নাজানিম কিষ্ ওচ গছজোপা মোৰ চাহৰ কাৰণে বা এনেকে দেখিও মোৰ বহুত ভাল লাগে।
হয় ফুল হৈ থাকে যে ৰঙা-ৰঙা গছৰ তলত পৰি থাকে।
আমি নখ লগাও।
চাই পেলাই। এনেই তুমি ফুৰি-চুৰি ভাল পোৱা নেকি?
ফুৰি ভালে ইমান ভালো নাপাওঁ ইমান বেছি গৰম হলে মই ঘৰতে ভাল পাওঁ আৰু এনেই কেতিয়াবা মন যায় আৰু ওলাই যাবলে ফুৰিবলৈ। তেতিয়া
হয় আব তেওঁ ম ধৰা গৰমৰ দিনত, উম। নদী-চদীৰ ওচৰত গলে পাহাৰীয়া ঠাইবোৰত গলে ভাল লাগে। হয়।
বেছিকে ৰ'দ দি থাকিলে। উম এনেকে নৈ তলত মানে এনেকে চাইত গ'লে। গছ থাকিলে অকণমান বতাহ দি থাকিলে পানী খিনি যে গৈ থাকে একদম নাচি থ কাৰ নিচিনা একদম বগা ইমানেই ভাল লাগে দেখি
হয়
এনে ফুৰিব ক'ত-ক'ত গৈছা, মানে দূৰত?
মই বেছি দূৰত তেনেকে গৈ পোৱা নাই, তুমি গৈ পাইছান নাই? কিন্তু ওচৰত তেনেকে বহুত ফুৰিছো আৰু।
অহ-অহ। ঠাণ্ডাৰ দিনত গ'লে বেছি ভাল লাগে ন, দূৰত?
ঠাণ্ডাৰ দিনত দূৰ থলে ঠাণ্ডাৰ দিনত ভাল লাগে গৰম দিনত হলে। এনেই মানুহৰ ঘৰত বা কিবা চাবলে তেনেকে ভাল নালাগে একদম বতাহ থকা অহ। তেনেকুৱা নিজান জেগাত, মানে, যত গ'লে নিজৰ ভাল লাগে মানে, তেনেকুৱা জেগাত বৰ ভাল লাগে গৰমৰ দিনত।
হয়, পাহাৰীয়া জেগাত, নদী তেনেকুৱা জেগাত মানে, গৰমৰ দিনত পিছবেলা টাইমত ৰদটো কমিলে তেতিয়া ভাল লাগে । ঠাণ্ডা-ঠাণ্ডা হাৱা ভাল লাগে। উ
ফুল গছ আছে নে, তোমালোকৰ ঘৰত?
ফুল গছ আছে ।হেৰি, নয়নতাৰা আছে, তাৰপিছত তোমাৰ নাৰ্জী ফুল আছে। জবা ফুল এটা আছে। উ আৰু আছে, হেৰি, বগা-বগা যে মালত ফুল নেকি, নে শেৱালি ফুল। সেইটো এটা গছ আছে, বগা-বগা ফুল। তোমালোকৰ ঘৰত আছে নে?
ফুল ইমান বেছিও নাই, আছে। কেইটামান।
হয়, লগাবা আকৌ ফুল। হয়, লগা বা ফুল গছ। বেলেগ যিকোনো গছ ফল-মূল ধৰা ঘৰত থাকিলে ভাল লাগে, খালে। ঘৰৰ বস্তু আৰু চব্জি কাচলি আছে নে?
আমাৰ এইটো কি বুলি কয়, ভাত কেৰেলা
অ, আমাৰ ঘৰতো আছে। হয়, ধুন ধনীয়া, পিছত তোমাৰ লাও তাৰপিছত তোমাৰ কোমোৰা। া
জিকা,
জিকা নাই, ধৰা জলকীয়া। কেঁচা জলকীয়া। পিছত তোমাৰ হেৰি আছে, তেনেকুৱা মানে খাব পৰা মানে হৈছে।
তুমি এনেই পাচলি ভিত ত কি পাচলি বেছি ভাল পোৱা?
মানে দেখাম কৰা শুো কিনি আনিলে ধৰা বজাৰৰ বস্তু। বহুত খাৰ দিয়ে, সেইবোৰ খালে ভাল নালাগে। হয় পচি যায় এদিনতে। হয় ভুলো আছে ভুল জহা ভুল যে সেইটো আছে, আমাৰ ঘৰত।
উহ। পাচলি গুটি থাকিলে ঘৰতে এটা-দুটা খাব পৰা, ভাল লাগে তেনেকা।
ত'।
লাও আছে, ৰঙালাও আছে হেৰি।
যিমানেই তুমি এইবিলাক কিনা খোৱা, নেমু টেঙাৰ চৰবতটো খালে কিমান ভাল লাগে!
হয়, নেমু গছো আছে।
আমাৰো আছে।
আজি ক'তো নোযোৱা, ফুৰিব? বা পিছবেলাকে, আজি ক'ত। ওলাই নোযোৱা পিছবেলাকে?
চাওঁ কি হয়? বতৰটো অকমান বেয়া আৰু কি কৰে ভাল হ'লে, আৰু এনেই ওলাই যাম। ৰাস্তাত অকমান খোজকাঢ়িম, আমাৰ ফালে পিছবেলা মানে চবেই ওলায়। ভালেই লাগে, খোজকাঢ়ে ৰাস্তাতে। গৰমৰ কাৰণে যে ইমান বেয়া লাগি থাকে। গা ধুলেও, গৰমে লাগি থাকে।
যেনে তোমালোকৰ ঘৰৰ আম পকিছে ন? আম।
আমাৰ ঘৰত আম গছ আছে, এই। এইবাৰ মানে আগত। তাৰ মানে, আম গছত মানে এনেকে। পোক লাগি যায় অকমান বেছিকে পকিলে, বা কিবা এই। বাৰ মানে আম। খাবলৈ ইমান মিঠা আৰু ডাঙৰ-ডাঙৰ খায়ো ভাল লাগিছে, আৰু একদম বহুত ভাল মানে। গছতেই পকিছে। ওপৰপা সৰি পৰিছে একদম, গছৰে পকা খাই ইমান ভাল লাগিছে।
হয়।
আম খাই ভাল পোৱানে?
জাম, কঁঠাল এতিয়াতো এইবোৰ চিজন চলি আছে।
অ', মই আম খাই ভাল পাওঁ। কঁঠাল খাই ইমান ভাল নাপায়। পাম।
ময়ো আম
মানে সেইবুলি একদম বেয়া পাওঁ যে, তেনেকে কুৱা নহয় মানে, কঁঠালটো ইমান ভাল নাপাওঁ। আম খাই মোৰ ভাল লাগে। মই আম বহুত খাব, বহুত মানে তেনেকুৱাও নহয় মানে। খাই ভাল পাওঁ আৰু খাওঁ।
হয়
হ'ব দিয়া পিছত কথা পাতিম